হেল্ল' অ কি কৰিছা?
মই আছোঁ ৰবা এ অকমান পেকিং কৰি আছিলো। মানে ফুৰিব যোৱাৰ কথা আছে।
অঁ ক'ত যাবা?
সেই দাৰ্জিলিং যোৱাৰ কথা আছে, মানে বাহঁতৰ লগত এনেকে যাম আৰু দুই দিনমানৰ কাৰণে। বেছি পেকিং নকৰোঁ অলপ কৰি লওঁ আৰু, লাগিবই যিহেতু কাপোৰ।
অঁ কেতিয়া যাবা পিছে?
উম হেৰিত যাম কালি যাম বুলি ভাবিছো, কালি যোৱাৰ কথা আছে আৰু।
অঁ ট্ৰেইনত যাবানে?
ট্ৰেইনতে যাম চাগে মানে এতিয়া মোক কোৱা নাই, এতিয়া কৈছে কি অকল কাপোৰ চাপোৰ বান্ধি ল তাৰপিছত বেগ কি কৰে মানে ট্ৰেইনতে যাম চাগে!
হয় হয় ভালেই দিয়া তেনেদৰে ফুৰিব যাবা।
অ সেইটো ট্ৰেইনত যাওঁতে বা‌ কেইদিন লাগে? একদিন লাগিব চাগে! বেছি দূৰতো নহয় বাৰু দাৰজিল
উম ঠিকে আছে দিয়া।
তুমি ক'ৰবাত গলা নে নাই বন্ধত?
নাই ৰবা এতিয়ালৈ একো প্লেন কৰা নাই যাম চাগে পিছত, পিছে কেইদিনৰ বাবে যাবা?
দাৰ্জিলিং তাতে দুই দিন থাকিম, তাতে বোলে বহুত ধুনীয়া বোৰ জাগা বিলাক পাহাৰীয়া জাগা!
অঁ অঁ তাকেইটো ইয়াতে উম এতিয়াতো গুৱাহাটীত ইমান গৰম থাকিবই পৰা‌ নাই একদম!
উম আজি বহুত গৰম দিছে!
উম।
সেইটো তাতে মানে মই এতিয়া ৰিলচ চাই আছো মানে দেখা পাইছো মানে বহুত ধুনীয়া জাগা বুলি আৰু সেনেক
অহ পিছে তুমি আগত ক'ৰবাত ফুৰিব যায় পাইছানে এনে বাহিৰত বা এ অসমতে আৰু?
অসমতে মই মানে নগাঁও যায় পাইছো, বৰদোৱা যায় পাইছো। উম।
অঁ কেনেকুৱানো তাৰে ঠাই বিলাক?
নগাঁওৱে হেৰি মন্দিৰ যায় পাইছোঁ এইটো যে মৃতিত্যুঞ্জয় মন্দিৰটো মৃত্যুঞ্জয় মন্ এইটো বহুত ডাঙৰ ভিতৰৰ মানে শিৱলিংগতো মানে সেইটো বহুত ডাঙৰ ভিতৰত এনেকে চাকি জ্বলোৱা জেগা আছে।
অঁ মই যায় পোৱা নাই বাৰু মাহতে যায় পাইছে।
অঁ আৰু এইফালে বৰপেটাত সোমালো সত্ৰ চালো।
ধুনীয়া লাগে ন জাগাবোৰ চাগে?
সত্ৰ সেইবিলাক বহুত ধুনীয়া বৰপেটাত বহুত ধুনীয়া ধুনীয়া মানে বহুত ধুনীয়া জেগা আছে সত্ৰ মানে বাবে আৰু বিশেষ
অ ঠিকে আছে দিয়া।
আৰু সেনেকেই গ'লো তাৰপিছত। আৰু। এনেকে তাৰপিছত মা হঁতৰ লগতে গৈছিলো।
অ মই তেনেক। এতিয়া ইমান জোগা ফুৰি পোৱাই নাই মই অকল গৈছো তোমাৰ সেই মানে। তেজপুৰতে যাই পাইছোঁ আৰু অলপ দূৰৰ জেগা।
অঁ তিলিঙা মন্দিৰৰ নেকি?
নহয় তেজপুৰত তোমাৰ টিলিঙা মন্দিৰ নহয়, সেই আছে মহাভৈৰৱ। মন্দিৰ আৰু অগ্নিগড় এইবোৰ আছে।
অহঁ, অঁহ।
তাতে কিন্তু। হয়, হয় মানে তোমাৰ যোনখিনি অগ্নিগড় আছে সেই জোগা খিনি খুব ধুনীয়া একদম মানে। পাহাৰৰ ভিতৰত তাতে একদম। ৰাস্তাৰ মাজেৰে যাব লাগে খুব ভাল লাগে আৰু ঠাণ্ডা মানে পৰিবেশ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ কাষতে হয় ন।
অ, অ। মই যাই পাইছোঁ চাগে মোৰ একবাৰ মনত পৰিছিল মানে একবাৰ মানে সৰুতেনেকে তেজপুৰত যোৱা বুলি মনত আছে আৰু। ইমান ভালকৈ মনত নাই বহুত সৰুতে গৈছিলোঁ।
অ মই তোমাৰ এই ক্লাছ টেন নাপাওঁতে গৈছোঁ তেতিয়া মানে। ভাল লাগিছে আৰু যাই কিনে খুব মানে ভাল লগা এটা জেগা ঠাই।
উম মন্দিৰত ভ্ৰমণ কৰি বেছি ভাল লাগে।
অ আগতে তোমাৰ মই সৰু থাকোতে বহুত মন্দিৰত গৈছিলো কিন্তু এতিয়া ডাঙৰ হোৱাৰ। ত পৰা সিমান যোৱা হোৱা নাই।
অ মন্দিৰত যে বহুত ভাল লাগে ৰাতিপুৱা গা চা ধুই কাৰণে মেখেলা চাদৰ পিন্ধি কাৰণে ওলাই যোৱা।
আৰু দূৰৰ মন্দিৰবোৰত যাই পিছো ভাল লাগে।
অ তাৰপিছত হাজোৰ মন্দিৰটো বহুত ভাল লাগে।
কোনটো সেই মাধৱ মন্দিৰত গৈছিলা তুমি।
অ গৈছোঁ তুমি।
কেতিয়া গৈছিলোঁ কেতিয়া গৈছিলোঁ।
মোৰ হ'ল যোৱা বছৰে গৈছিলোঁ।
হয় নেকি।
অ'হ।
অ মইতো আমাৰ গাঁৱৰ ওচৰতে হয়, মামাহঁতৰ। ঘৰৰ ওচৰত এনেকে গৈছো বাৰু দুবাৰ নে কি গলোঁ আৰু এবাৰ যাম বুলি ভাবিছিলোঁ কিন্তু।
ভালে ওচৰত হয় যদি হয় তোমাৰ মামাৰ লগত তেতিয়াহলে যাব পাৰিবা আৰু ওচৰতে।
যাব বাৰু তেনেকে।
অ।
ভাল লাগে খুব মানে ধুনীয়া জাগাবোৰ।
উম ভাল লাগে‌ আৰু।
উম।
ঘূৰিলো অলপ চলপ তাৰ পিছত আৰু এতিয়া যোৱাৰ প্লেনিং চলি আছে। ক'বাত ক'বাত।
এতিয়া যে দাৰ্জিলিং যাব দাৰ্জিলিংতটো আৰু ভাল লাগিব চাবাচোন কিমান পাহাৰ ইয়াত ঠাণ্ডা গাজা তাতে ব।
উম, বহুত ধুনীয়া আৰু ট্ৰেইন চলে নেকি, এনেকুৱা সৰু সৰু মানে এনে কোৱা, দাৰ্জিলিঙ অ, মোবাইলত ভাবিছো বাছ।
অ,
অ, সেইয়ে তাৰপিছত এতিয়া মানে
কেইজনমান যাবা এনে মানুহ।
বা তাৰ পিছত ভিনদেউ, তাৰ পিছত আৰু এনেকে লগৰ যাব চাগে। দুইজন, তিনিজন মান গোটেই মিনি পাঁচ ছয় জন মান যাম আৰু, আৰু। ইফালে শ্বিলং যোৱা প্লেন, প্লেনিং চলি আছে, মানে বিয়াৰ মানে ফটোশ্বুট কৰিব বোলে।
অ, আচ্ছা বিয়া মানে খুব ডাঙৰকে পাতিব নেকি?
বিয়াত ডাঙৰকে হ'বই আৰু তাৰ পিছত সিহঁতে ফটো চটো কৰে বোলে, তেতিয়া বোলে মোক লৈ যাৱাই শ্বিলঙত যাম আৰু।
আচ্ছা। মই শ্বিলঙত যাই পোৱা নাই, যোৱাৰ কথা আছিলে ৰবা, কিন্তু আমাৰ মায়ে গৈছিল। ছিলে বাৰু, এই তোমাৰ ডাউকি লৈকে গৈছিলে, ডাউকি তোমাৰ বহুত ভিতৰত হৈ যায়।
উম, শ্বিলঙত মানে যালে মানে কি হয়, গাড়ী বিলাক মানে স্পীডত চলাব নোৱাৰে, চব মানে লাইন, লাইন, লাইন, লাইন, হৈ কেনে গাড়ী বহুত দেৰি লাগে এনেকে যাওঁতে।
অ, তাকেতো ভাল লাগে কিন্তু। ঠাণ্ডাই বুলে চ, সকলোবোৰ জাগা।
অ, মইয়ো যাই পোৱা নাই শ্বিলঙত মানে, আধাৰালৈকে গৈছো আৰু সেইফালে যাই পোৱা নাই এইবাৰ যাম আৰু ভিতৰলৈকে।
অ, ঠিকে আছে দিয়াক, ফুৰিবা আৰু ভালকে।
উম, সেইয়টো আৰু তোমাৰ পিছে এ ই, মানে জোগা, যোৱাৰ মানে কিবা ড্ৰিম-চিম আছে নে?
মোৰ তোমাৰ অ, মোৰ দাৰ্জিলিঙত যাব মন আছে আৰু এবাৰ কাশ্মীৰত যাব মন আছে, কাশ্মীৰখন মানে দেখা পাই থাকো, খুব। মানে ভাল লাগে মোৰ, তাতে একবাৰ যাই চাব মন আছে।
মোৰ কেৰেলা যাব বহুত মন আছে।
অ, কেৰেলাতো ভাল লাগে, একদম মানে খুব ধুনীয়া আৰু একদম ঠাণ্ডা ঠাই।
হেৰি মোবাইলত দেখা পাই থাকো, চাউথ ইণ্ডিয়াৰ মানে কেৰেলা ইমান ধুনীয়া তাৰে মন্দিৰ বিলাক। টেম্পেল বিলাক, ইমান ধুনীয়া আৰু তাতে যোনটো মানে ট্ৰেডিচনেল ড্ৰেছ পিন্ধে, ছোৱালী বিলাকে ল'ৰাবলাকে। মানে ইমান ধুনীয়া লাগে, ভাৱাচোন।
এই নদীৰ কাষত যে, তামোলৰ গছ বিলাক যে, নাৰিকলৰ গছ বিলাক যে। সেনেকে থাকে, তাৰে মাজত নাম পালে এইবিলাক মোৰ বহুত ভাল লাগে, মোবাইল দেখা পাইছো এতিয়া মানে ড্ৰিম হৈ গৈছে, যে মই একবাৰ কেৰালাত যাম আৰু।
হয় হয় তোমাৰ ঠাই বোৰ তেনেকে মোবাইলত দেখাই থাকে যায়। তাৰমানানে যাব মন যায় আৰু ইমান ধুনীয়া, ধুনীয়া ঠাইও আছে এনেই।
সেইটো অসমতো ধুনীয়া, ধুনীয়া জেগা আছে।
উম, ভাল লাগে কিন্তু দেই, সেইবোৰত মানে যাম আৰু পিছলৈ হ'লেও এবাৰ।
অসমতে চাবাচোন ৱাটাৰ ফল কিমান আছে, মানে এতিয়ালৈকে যোৱা নাই। কিমানৰ ভিডিঅ' মানে ফটো দেখা পালো, যেনেকে গৈছে ৱাটাৰ ফলত। ফটো উঠিছ
উম, বহুত মানে বেলেগ, বেলেগ জাগা আছে। দিয়া মানে আমাৰ ইণ্ডিয়াতে কিমান ধৰণৰ জোগা আছে তোমাৰ ফুৰিবৰ কাৰণে
উম ইণ্ডিয়াৰ বাহিৰতো আৰু ক'বই নালাগে। চিকাগো বুলি এখন জেগা আছে বাহিৰত মানে ইমান ধুনীয়া বহুত ধুনীয়া ধনীয়া জাগা আছে দিয়া।
ভাল লাগে দিয়া।
উম সেইটো।
তাকেতো তুমি এতিয়া ফুৰিব যাবা ইমান গৰমৰ দিনত ঠাণ্ডা ঠাইত যাবা ভাল লাগিব একদম। ফটো চটো দিবা আৰু।
অ ফটো উঠিব লাগিব। তাৰ পিছত আৰু ভাবি আছো কোনদিনাখন কি পিন্ধো কেনেকুৱা ড্ৰেছ ভাল লাগিব তাতে।
অ তাতে অলপ গৰম কাপোৰ লৈ যাব লাগিব।
অ গৰম নিবই লাগিব। আজিকালি শ্বিলঙত গ'লে মানে গৰম কাপোৰ নালাগেই।
অ নালাগে ইমান ইমানো ঠাণ্ডা নপৰে আৰু শ্বিলঙত।
উম শ্বিলংত চাগে একবাৰে বৰফ পৰিছিল নেকি কিবা শুনিছিলো সেনেকুৱা।
অ পৰিছিলে বহুত বছৰ আগতে নেকি তেনেকে দিছিলে কিবা নিউজত মই মানে শুনা পাইছিলোঁ।
সেইটো।
বাকী তোমালোকৰ ঘৰৰ কোনো নাযায় এতিয়া মানে মাহতে নাযায় নেকি?
না মা মায়তো বহুত জেগা ঘুৰিলে আগতে হেৰিত গ'ল মানে আমি সৰু সৰু থাকোঁতে কিন্তু মোক নিয়া নাছিল। তাৰপিছত এইটো কি কয়
বহুত দা দিল্লী গ'ল কাশ্ম ক'বাত কাশ্মীৰ গ'ল নেকি কিবা এনেকে শুনিছিলো
উৰিষ্যা গৈছে উৰিষ্যা যাব মন আছিল মোৰ। তুমি‌ যাই পাইছা?
উৰিষ্যাত নাই নাই মই তেনেকে বাহিৰত যাই পোৱা নাই। উৰিষ্যাত কিন্তু বহুত গৰম বুলি শুনিছো হয় নেকি তেনেকোৱা?
উৰিষ্যাত বহুতে গৰম আৰু পুৰা সাগৰৰ পানী বিলাক পুৰা নিমখ নিমখ তাতে গাও ধুব নোৱাৰি এনেকৈ ভালকে।
অ বহুত মানে সেই জগন্নাথ পুৰ একদম মানে তাতে ন গৰম বহুত হয়। মই মানে শুনিছোঁ আৰু আমাৰ আইতাহতে গৈছিলে।
অ মই শুনিছো বহুত গৰম বুলি তাতে কিন্তু সেইখিনি জেগা যাতে পুৰা পবিত্ৰ পবিত্ৰ লাগে মানে আৰু পুৰা তাৰে গাওঁ বিলাকে মানে দূৰ দূৰলৈকে মাছ মাংস নাখায়। বহুত পবিত্ৰ আৰু জগাবোৰ।
তুমি মানে এনে সাগৰৰ কিবা জাগাত যাই পাইছা নেকি সাগৰ থকা।
নাই নাই নাই মই আজিলৈ সাগৰ জাগাত যাই পোৱা নাই। মই পানী ভয়ো লাগে মই আজিলৈকে যা যোৱাও নাই। তুমি?
নাই মইতো কতো যায়ে পোৱা নাই। এতিয়া তোমাৰ যেতিয়া নিজে কিবা এটা কৰিব পাৰিম তেতিয়া পইচা ইচ্ছা হ'লে যাওঁ যাম আৰু সকলো তে ফুৰিব।
সেইটো এতিয়া আৰু টাইম আছে দিয়া ঘূৰিব পাৰা।
অ প্ৰথমতে কিবা এটা কৰিল আৰু।
অ তেতিয়া আৰু প্ৰব্লেম নাই ঘূৰি থাকিলেও।
উম বাকী তোমাৰ পেকিং-চেকিং কৰা হ'ল নে কি চব?
উম হৈছে। আধা আধা হৈছে বেছি কাপোৰ নিনো দুইদিনৰ কাৰণেহে যাম।
অ যাওঁতে কেইদিনত পাবা?
একদিন লাগিব চাগে ট্ৰেইনেদি যাওঁতে, কিন্তু ফ্লাইটত গ'লেটো বেছি নালাগে তিনি-চাৰি ঘণ্টাতে পাই যায়।
অ' আচ্ছা, একো নহয় দিয়া ট্ৰেইনতে যোৱা। ট্ৰেইনতো ভাল লাগিব গ'লে।
ট্ৰেইনত নাজাৰা চাই চাই যাই থাকিম আৰু।
উম। এতিয়া ৰাতিপুৱা যাবা নে কি, ৰাতি যাবা?
কালি ৰাতিৰ ট্ৰেইন আছে। মই ভাবিলোঁ এতিয়াই মানে পেকিং-চেকিং - কৰি থৈ দিওঁ। আৰু কিবা অলপ বজাৰ কৰিব আছে, সেইখিনিও কৰি লৈ আহোঁ আৰু।
অ' ঠিকে আছে দিয়া তেনেহলে। তুমি পেকিং কৰা আৰু, ফটো-চটো দিবা।
অ', দিম দিয়া।
ৰাখিছোঁ দিয়া নহ'লে এতিয়া।
অহ অহ।